হেল্ল' শুনিছা তুমি?
মই শুনিছো। ক'ত আছা তুমি?
অ' মই এনে বাহিৰত ওলাই আহিছো। আৰু কি কৰি, ভাত চাত খালা?
ভাত বনাই থলো, তুমি?
অ' ময়ো খাই কিনে অ' বাহিৰত অকমান পাৰ্কত ফুৰিব আহিছো আৰু।
আৰু হু?
ক'বাত গৈছিলা নে?
অ' যোৱাকালি মানে গৈছিলো গৈ আহিলো আৰু, আকৌ যোৱা প্লেন আছিলে নহয় আমাৰ কি কৰিবা তুমি
হয় তোমাৰ ক'ত যাব ভাবিছা তুমি।
উম।
ক'ত যোৱা কথা কৈছিলা?
এইটো এনে ফুৰিব অৰুণাচল চাইডত অকন গৈ আহো। উম অকন বাইক ৰাইডত বুলি কৈছিলি নহয়।
উম চোৱা সময় মিলোৱা আৰ সময় আছে যদি তেন্তে ওলাই। কা তুমি মই মোৰ লগত তোমাৰ লগৰ কেইটাকে লগত লগ দৰি গুচি যাওঁ অকন ফুৰি আহো।
পাৰি এনেকে যাব।
উম কি কৰা তেন্তে যাম ন ওলাম ন এদিন।
অকে ওলাম তেনেহলে এই জুলাইতে ওলাম।
উম', হব জুলাইতে ওলাম সবে প্লান ডিছকছ কৰি কেনে সবে মিলি জুলি কেনে কথা পাতি কেনে একেলগত উ, বাইকে দি যাম নে, উম?
অ, দেত কিমান
উ', মই একো বুজি পোৱা নাই।
বাজেট কিমান লৈছা?
তাৰগেট সেইটোৱে টুৱেণ্টিকে।
টুৱেণ্টিকে
অ', পৰ পাৰচন
বাইকত গলে বেছি নহ'ব।
উম', এতিয়া সেইটোতো এতিয়া-এতিয়া নিজৰ ওপৰত ডিপেণ্ড। কৰিব এতিয়া, কাৰ লগত কিমান থাকিব সেইটোতো আমি কব নোৱাৰো এতিয়া মোৰ লগত। হ'ব পাৰে কমো হ'ব পাৰে অকণ বেছিও হ'ব পাৰে, মানে লগতে মো মুঠতে নিব লাগিব অসুবিধা নহওক যাতে
সেইটোতো হয় বাত তুমি এতিয়া, চোৱা হা মই যদি বেছিকে লৈ যাওঁ তুমি যদি কমকে লৈ যোৱা শুইছা, শুনিছা নাই?
অ', শুনিছো, শুনিছো, শুনিছো।
মই যদি বেছিকে লৈ যাও, তুমি যদি কমকে লৈ যোৱা, মই জাষ্ট কথাটো কৈছোঁ দেই
উম',
মই যদি বেছিকে লৈ যাওঁ, তুমি যদি কমকে লৈ যোৱা, চ তেতিয়া যদি কোনো মই মোৰো বস্তু এটা ভাল লাগিলে, তোমাৰো বস্তু এটা, দেই
উম',
তুমি কি বস্তু তোমাৰ কি বস্তুটো লবলে পইচা নাই বা তোমাৰ খানা কিবা এটা পইচা চৰ্ত হল।
উম',
তেতিয়া তুমি মোৰ পৰা ললা
উম',
মোৰ পা মতে মোৰ পা লওতে কোনোবা যদি ঘপককে ইনা ওলাই যাই ন লগৰ, কাজিয়া লাগিলে বা কিবা এটা হলে ওলাই যায় ন? শুনিব লগা হয় বহুত
সেইটো কাৰণ এতিয়া উম', চবেই মিলাই কিনে লম আৰু, উম', মানে যাতে অসুবিধা নহওক তেতিয়া যেনে তুমি ক'লা তোমাৰ কিবা এটা বস্তু পচন্দ আহিলে মোক আহিলে, মোৰ তাত নাথাকিব তোমাৰ তাত থাকিব তেতিয়া আৰু কি কৰিম উপায় নাই, লাষ্টত এডজাষ্ট কৰিব লাগিব আৰু ইয়াতো তুমি লোৱা, ইয়াতো কোনোবা কোনোৱে নলয়।
তুমি মই যে এডজাষ্ট কৰি লম, বাত টো কথাই পতি কিছুমানে কথা শুনাই দিয়ে ন? তেনেকুৱা হৈ আছে, বাত সেই কথাবিলাক শুনিবতে মন নাই
অ সেইটোতো মন নাই, সেইটোও ভাল নালাগে মানুহৰ ওৰত কৈ দিব এতিয়া চাওঁ এতিয়া আমাৰ এ এতিয়া যাক যাক বাজেট থাকিব যোনে যোনে এতিয়া অকন পইচা নিব যাক থাকিব। সেই কেইটাৰ লগতে আমি লগ ধৰি দুই-তিনিজন গোট খাই কেনে বাইকে দি গুচি যাম। যাৰ তাত নাই তাৰটো আৰু নিব নোৱাৰি না। এতিয়া সি মোক হেইটো মোকো লাগিব তেতিয়া কি কৰিম এতিয়া মই লৈছোতো তাকো লব লৈ দিবই লাগিব নহলে সি বেয়া পাব। পিছত আহি কব এনেকা তেনেকা সিনকে ললে মোক নিদিলে, অলপ শুনিবলৈ মানে মনতটো বেয়া লাগে।
সেইটোৱে মন নাযায় শুনিবলে, বেলেগৰ কথা
উম', এইটোতো হয়, বেয়া মতলব কথা শুনি ভাল নালাগে।
সেইকাৰণে মানে মই কৈছোঁ যে জুবিন মিঞা আছে বুলি। শুনিছা
লগৰ, অ, শুনিছোঁ কোৱাচোন, উম
যদি নিয়ছৌ যদি নিও পইচা নিও, তোৰ চবে সমানে নিব লাগে
উম মানে সেইটোয়ে চবে এতিয়াএ, একে বৰাবৰে লৈ যাম, মানে যোনটো বস্তু চাম সেইটো বস্ তোৰ-ওৰ, অকমান, নোলোৱাকে থাকিব লাগিব কাৰণ এতিয়া আমি ফুৰিব গৈ আছো এতিয়া, ক'তো শ্বপিং কৰিব যোৱা নাই। কতোবা মলত ফুৰিব যোৱা নাই, অকন নিজেও বুজিব লাগিব।
উম, নিজেটো বুজিব লাগিব।
আৰু যোনে বুজি নাপায় আৰু তাকতো আৰু কি কওঁ আৰু সি বুজা না, নাইটো আৰু সেনেকুৱা মানুহৰকে নি-নিও।
উম-উম,
এনেকুৱা মানুহকে নি-নিও। এতিয়া তুমি আছা মই আছোঁ মোৰ লগৰ আছে তুমি এজন দুজন লগৰক ধৰি লোৱা বান্ধৱী-বান্ধৱী
অ দেই এইতু আমি ফুৰিবলৈ যাম হা, তু আচ্ছা বেলেগৰ বতাহ বেলেগ বস্তু আমি একো নেখাম আমাৰ, আমাৰ ল'বলৈ মন যাব হয় নাই? আৰু সেইটো যেন কিবা, নহ'লে এইবোৰ এতিয়া এটা জেগা স্মৃতিটো থাকিব লাগিব, থাকিব লাগিব
উম-উম কোনোবা আকৌ ভাবিব এ মোৰ ভৰি, ভনীৰ কাৰণে লৈ যাওঁ মোৰ ঘৰৰ কাৰণ লৈ যাওঁ অকমান ভাল লাগিছে, ঠিক আছে, কিবা এটা সেইটো এনেকা ভাবি কেনে গিফ্ট, বুলি ভাবে।
সেইটোৱে, সেইটোতো আনিবই আৰু মানুহে তোমাক এতিয়া
উম সেনেকে আনা দিনে আনিব অকণ সি অকণ পইচা বেছিকে অকন লৈ যাব। যাতে তাৰ মনটো কৰিব ঘৰলৈ আনিব।
অ, সেইটোৱে বেষ্ট তোমাৰ।
আৰু আমাৰ তাত আৰু অপচনে নাই এতিয়া আমি যাম, কেতিয়া ওলাম? জুলাই মাহত ন?
জুলাই অ, জুলাই ফাষ্টতে যাওঁ ফাষ্ট ৱিকত কিষ্ণ।
ফাৰ্ষ্ট জুলাইয়তে যাম ন? উম তেন্তে কি ট্ৰাভেলিংৰ কাৰণে কিবা বেগ-চেগ কাপোৰ-কানি কিমান নিবা এটা-দুটা নিলে হৈ যাব চাগে?
দেইটতো মোৰ মনত আছে বাৰু
উম, এযুৰ, এযুৰ দুযোৰ নিলে কাপোৰ হৈ যাব আমি, তাত বেছি দিন থাকিবলৈ যোৱা নাই। দুই, দুই-তিন-চাৰি দিনতে, আকৌ আহিব লাগিব।
চাৰি দিনতো লাগিবই মোটা-মোটি ন?
উম, যাওঁতেদিন আহোতে এদিন দুদিনটো তাতে অকল, ঘুৰা-ফুৰা ৱাটাৰ ফল চাওঁনটেন-মাউনতেন চাওঁতে, কেতিয়াবা ৰাস্তাত। তে, অকন বাইক গৰম হৈ যাব অকন ঠাণ্ডা কৰিব লাগিব চাহ-তাহ খাওঁ, খোৱা সময়ইত। ভাত-চাত খাবলৈ লাগিব হয়, সেনকেতো সময় ওলাই যায় না
সেইটোত লাগিবই।
অ, তাকে ভাবিছো এতিয়া সেনেকে কৰো আৰু বেছিকে নাযাও বাৰু, দুই-চাৰিজন যাম। তুমি মই মোৰ লগৰ এজন তোমাৰ এজন লগৰ।
বাইকে দি যাম ন।
উম, বাগেৰে যাম।
উ, থিক আছে চবে আৰু কি কয় তোমাৰ লগৰ কেইটা যাব নে নাযায়।
গ, বি ম যাম কেইটা লাগে। অ, অ, মোৰ যাব।
গ'লে ঠিক আছে এহত কো ক'বা। চেব মিলি জুলি যাম।
হ'ব চ বুজিলি বুজিলা।
অ, সুনিচা।
অ, শুনিছো অ, চোৱা এতিয়া সেইদিনাখন আমাৰ ফুট লগৰ কেইটান আহিছিলে হা ওলাইছে।
উম,
অ, ঠিকে আছে নাই চাৰিদিনৰ জেগাত পাঁচ দিন লাগক মানে।
কাৰণ চোৱা তোমাৰ আহোতে জাওতে এদিন লাগে যায়।
উম,
কাৰণ তাৰ আকৌ গৈ পেলাই পাঁচ বনাব লাগে ন পাঁচ বন তোমাৰ দুই তিনি।
উম,
সেই, কাৰণ মানে। চাৰিদিন মত লাগিব কাৰণ এদিন যাওঁতে এদিন আহোতে আৰু। দুদিন তোমাৰ ঘোৰা ফোৰাটো হ'বই।
উম, ঘূৰা ফুৰা কৰিব লাগিব অক ৱাটাৰ ফল কেইটা চাব লাগিব অকণ বৰফ। চ, কেইটাৰ অকণ ভিউ মজা লৈ আহো।
উম, সেইটোৱেই।
এতিয়া লাহে লাহে চিজনো আহি আছে। মানে এইবিলাক অকণ খোৱা বোৱাৰ দাম বস্তু মানে এইকেইটা অকণ। বেছি কে লয় সেইটো কাৰণে অকন‌ আমি মেনটেন কৰি চলিব লাগিব।
সেৰিতো আছে আৰু সেইটো ল'বই আৰু কি ক'বা
উম, উম, এনে আৰু এতিয়া আমি বেছিকেও নাযাত তিনি চাৰি চাৰি জন মান যাম। আৰু বেছিক কি ক'লে লগৰ কেইটা আৰু কোনোবাৰ তাত থাকিবও পাৰে থাকিবও নোৱাৰে সিহতে কিবা এটা। কি ডিচাইড লব কি বুলি ভাবিব।
সেইটোৱেই।
তাকে লগৰ কেইটাৰ লগত অক ভালদৰে কথা পাতি কেনে। মোৰো লগৰত কৈছোহি যাম। কৈছে এতিয়া তাৰ লগত ভালদৰে কথা পাতিম সি কি কব। সি ক'লে পইচা নাই ক'লেতো তাক মই নিবতো নোৱাৰো।
সেইটোৱেই উম।
নহ'লে কোনো নহ'লে লাষ্টতে আমি দুজনেই গুচি যাওঁ নেকি? সেইফালে নগলোওঁ অকণ সেই গে গুৱাহাটী চুৱাহাৰী অকণ ফুৰি আহোঁ।
ওচৰতেই।
অ', ওচৰতে যাওঁ এয়াৰপৰ্টাই আহোঁ।
উম, পাৰি।
দুজনে যাম সেইকেইটা নোলালে সিহঁতৰ তাত পইচা আছে নাই।
উম।
তাকে আৰু। অ', ভাত পানী খাই আৰু অকন পাৰ্ক ফুলে ফুৰিব ওলাইছো।
ঠিকে আছে দিয়া হ'ব মই তোক পিছত ফোন কৰিম।
হ'ব, হ'ব।
অকে বাই, বাই।